হেল্ল'!
হেল্ল'! হেল্ল! হেল্ল' আহিছে নে মাতটো?
অ', দাদা নমস্কাৰ।
নমস্কাৰ, আপোনাৰ খবৰ ভাল?
কি কৰিছে?
মই এনেই এনে কলেজৰ পৰা আহি পেলাই। আচছা, আচ্ছা মই এই, কলেজ। আছোঁ মই ভালে আছোঁ। মই এই জাষ্ট কলেজৰ পৰা আহি পেলাই হাত ভৰিটো ধুইছোঁ, ধুই পেলাই এতিয়া ভাত খাই পেলাই অলপ বহি আছিলোঁ মানে।
অ', অ', ভাত কিহে খালে?
আৰে আজি আমাৰ ঘৰতে মানে আলহী আহিছিল মানে। সেয়েহে মানে অলপ ব্ৰইলাৰ আনিলে। আনি পেলাই অলপ পাপৰ দালি আদিয়ে বনালে আৰু।
নাই, নাই ঠিকে আছে, ঠিকে আছে। আলহী আহিছে আলহী আহিলেতো এনেও ঘৰতে ভা ভালে খানা হয়, হয়। আমাৰহে এতিয়া আলহী চালহী নাহা হ'ল বুইছে। মানে ভালকে খাব চাব নোপোৱা হ'লো। আলহী আহিলে ভাল লাগে মানে আৰু আলহী আপোনাৰ কিবা কিবি খোৱা বস্তু লৈ আহে ন'!
হয়, হয়।
উফ, মাৰে বহুত ভাল পাওঁ মই মানে।
হয়, আপোনাৰ এনেই খেতি বাতি কৰি আছে নাই? হেল্লৌ!
উম, অ'।
খেতি বাতিটো কৰি আছে আপুনি?
খেতি বাতি আপোনাৰ বিশেষকে ক'ব গ'লে কৰিছোঁ মানে আপোনাৰ ন বিঘা মাটি আপোনাৰ মানে হাল বাইছো। এতিয়া হাল বোৱা হ'ল, এতিয়া মানে কি হ'ল, এই ধানৰ ধানৰ কৰিম বুলি ভাবভাবিছোঁ আৰু ই আপোনাৰ খ- খৰি খৰি গছৰ আপোনাৰ কৰিছিলোঁ আৰু আপোনাৰ মানে হেৰি এ, ৰাম মৰা পাতৰ খেতিটো কৰিম বুলি ভাবিছোঁ। যিহেতু মৰা পাততো আপোনাৰ জানেই নহয়, দামটো আপোনাৰ বাঢ়ে কিমান বহুত আপোনাৰ মানে কষ্ট কস্ত আছে, কিন্তু আপোনাৰ লাভো হয়, মৰা পাটত।
হয়, হয়, মৰা পাটৰটো আপুনি ৰছী বনায়?
কি কৈছে?
মৰা পাটৰ আপুনি ৰছী বনাই ন মৰা পাটৰ?
মৰা পাটৰ দি ৰছী মানে আপোনাৰ হেৰি বনাও এ অ মৰা পাটৰ দি আপোনাৰ ৰছ যি হয়। আপোনাৰ বিভিন্ন ধৰণৰ কাপোৰ হয়। বিভিন্ন ধৰণৰ আপোনাৰ গৰ গৰম ঠাণ্ডা দিনত পিন্ধা আপোনাৰ এয়া ঠাণ্ডা দিনত পিন্ধা আপোনাৰ বস্ত হয়। বিভিন্ন ধৰণৰ বস্তু মানে মৰা পাট দিয়েটোন তৈয়াৰ কৰা হয়। মৰাপাটটো হৈছে। আপোনাৰ মানে কি হয়। কওকচোন।
কৈজা এতিয়া আপুনি এয়া যে হাল বাইছে যিহেতু কৈ আছো। আপুনি যিহেতু হাল বাইছে তেনতে ইয়াত ধানৰ খেতি ৰুব
হয়। হয়।
এতিয়াতুন এয়া যিহেতু বৰষুণতটো বেছি দি আছে কলঙো বাঢ়িছে। পুনাতুন তাত বানপানী হোৱা চান্সটো থাকিব নেকি?
মানে আপোনাৰ সম্ভাৱনা বুলি ক'লে কি হ'ব মানে আপুনি সেইটো ভাল কথাই কৈছে মানে কি হৈছে আমাৰ। এয়া মই হাল বোৱাত বোৱা বালো বাৰু ন বিঘা মাটি কৰিলো।
হয়।
তেতিয়া কি হৈছে, মানে পানী আপোনাৰ কলং আপোনাৰ ওফন্দি উঠিছে মানে আমাৰ কি হৈছে। কলঙৰ মানে যি মাঠৰি আছে। তাত মানে আপোনাৰ কি হৈছে। হেৰি এটা আছে। কাল মানে আপোনাৰ কি আছে। এনেকুৱা পানী অহা মানে এটা মানে কালভাৰ এটা সেইটো দি পেলাই কি হৈছে। উম, আপোনাৰ পানী হলে নিগৰি আছে শুনিছো। এতিয়া গাঁৱৰ মানে আমি যুৱকসকলে লগ লাগি কি কৰিছো। আমি সকলোৱে বস্তাত মাটি ভৰাই পেলাই আমি মানে সেই কালভাৰটো বন্ধ কৰিবলৈ চেষ্টা কৰিছো। যদিও মানে এয়া সফল হবলৈ পৰা নাই। পানী মানে নিগৰিয়ে আছে। সেইবাবে এতিয়া কি কৰিছো। আপোনাৰ তাকে এতিয়া বহুতখিনি চেষ্টা কৰিছো।
চৰকাৰ ওচৰত আপুনি যাব লাগিছিল। এইটো কাৰণে সমস্যাটো লৈ পেলাই আপুনি।
আৰে মানে কি জানেনে? চৰকাৰ মানে আপোনাক কলে হেৰি চৰকাৰ ওচৰত যাব পাৰি। কিন্তু তেতিয়া চৰকাৰে আমাৰ বান অসমত যি আপোনাৰ বান পৰি পৰিস্থিতি সেইটো দিন আপোনাৰ কিমান যুগ যুগ বছৰৰ পৰাই ধৰি চলি আছে। আজিলৈ কোনো এ, কোনো এখন মানে ক'ব গ'লে চৰকাৰে মানে এই কামটোত মানে সফল হ'ব পৰা নাই। যাৰ ফলতে তেওঁলোকক কৈও মানে একো মানে আপোনাৰ হেৰি নোহোৱা হৈছে। গতিকে কি কৰিছো। আপোনাৰ ঘৰতে মানে কি গোট আহ, আমি সকলোৱে গাঁৱৰ ৰাইজ ৰাইজে মিলি এখন মানে আমি আহ, সভা আয়োজন কৰিছো। মিটিং এখন সেই সভাত মানে আমি বিভিন্ন ধৰণৰ কেনেকৈ কিদৰে কি কৰিলে। কেনেকৈ আপোনাৰ মানে হেৰি হ'ব পাৰি। আপোনাৰ সফল হব পাৰি। মানে বান পৰিস্থিতি আমাৰ যিহেতু আমাৰ গাঁওখন আচলতে খেতি বাতি কৰা গাঁও আমি সকলোৱে খেতি ওপৰত নিৰ্ভৰ কৰো। যদি আপোনাৰ যদি এতিয়া বান বানপানীয়ে যদি আপোনাৰ খেতি বাতি যদি নষ্ট কৰি দিয়ে ন, তেতিয়াতো আমি বহুত দুৰ্ভাগ্যত আমি ভুগিবলগীয়া হ'ব সেইবাবে আমি সকলোৱে আলোচনা কৰি আমি কেনেকুৱা কি পৰি কেনেকুৱা কি মানে আপোনাৰ কৰিলে ভাল হয়, তাকে মানে অকণমান চিন্তা চৰ্চা কৰি আছো।
হয় আপুনি যে ধানৰ খেতি কৰে, ঘৰতে খায় নে নে বজাৰতো বেচে?
নহয় নহয় নহয় আমাৰ এইয়া মোৰ আপোনাৰ সৰ্বমুঠ আপুনি ক'ব গ'লে মোৰ বিশ বিঘা মাটিৰ আপোনাৰ ধানৰ খেতি আছে দেই।
হয়।
বিশ বিঘা মাটি দিয়াচোন আপোনাৰ ঘৰত মোৰ মানুহ কেইজন, মোৰ মানুহ আপোনাৰ আছে ঠিক আপোনাৰ চাৰিজন আমাৰ ঘৰৰ সদস্য আছে।
হয়।
এই সদস্য খ বিশ বিঘা মাটি ধান জানো এবছৰত খাব পাৰিব? গতিকে আমি যোন খিনি খাওঁ সেইখিনি আমি ৰাখো আৰু আৰু যি আমাৰ মানে অভাৰ বেছি হৈ যায়গে সেইবোৰ আমি মানে কি কৰোঁ আমি বজাৰত আমি যেতিয়া ধানৰ ৰেটটো যে ধানৰ যেতিয়া আপোনাৰ মানে এয়া দামটো যেতিয়া বাঢ়ে তেতিয়া আমি বিক্ৰী কৰি দিওঁ।
হয় হয় হয়, এতিয়া আমাৰ ঘৰতো এনেকে কৰে মোৰ দেউতাই শাক পাচলিৰ খেতি। ভেন্দি কৰে, জিকা, লাও কৰে তাৰ পিছত বেঙেনা লাগে।
হয়।
ঘৰৰ পিছ চাইডে বাৰীখন আছে ডাঙৰ তামোল বাৰী, তাত বাৰু তামোল আছে পানো আছে। আৰু যোনবোৰ মানে তামোলবোৰ বেচে বজাৰতে বিক্ৰী কৰে তামোলবোৰ। তাৰপিছত পানো বজাৰত বিক্ৰী কৰে, তাৰপিছত বাৰু এইবোৰ আহ ঘৰত যোনবোৰ শাক পাচলিবোৰ সাৰ নিদিয়ে কাৰণে ঘৰতে খায়, কাৰণ বজাৰৰ তোন খাব নোৱাৰি ন বজাৰৰবোৰ ৰাসায়নিক হেৰি কৰে প্ৰয়োগ কৰে বজাৰবোৰ খালেতোন বি বিভিন্ন ধৰণৰ বেমাৰ হ'ব, তেনেদৰে আপোনালোকে ঘৰতে কিবা এ কৰে নে নকৰে শাক পাচলি খেতি?
হয় হয় হয়, নাই নাই নাই ভালে কৰিছে ভালে কৰিছে। এ আচলতেনে টুক টাককে আপোনাৰ কি মানে কাম বোৰ কৰি থাকিব লাগে বুই
হয় হয় হয়। ঘৰত থাকি থাকি নহ'লে মানুহ এলেহুৱা হৈ যাব, কাম কৰিব মন নাযাব। আজিকালি দিনত তোন চবে এ চি তলত বহি পেলাই তোন চাকৰিৰ কাৰণে এইবোৰ কৰি থাকে। কাম কৰি থাকে, মানুহবোৰৰ এনেকে অসুস্থ হৈ গৈছে শকত হৈ গৈছে।
হয়।
আজিকালি মানুহবোৰ বেছি বয়স জীয়াই থাকিবও নোৱাৰে।
হয় হয় হয় হয় যিহেতু চব সাৰ দিয়াৰ মানে সাৰ দিয়া হৈছে ন বস্
হয় হয় হয় বেমাৰো পতককে হৈ যায়।
হয় হয় হয় উম।
আজিকালি বেছি প্লাষ্টিকৰ ব্যযৱহাৰো বেছি হোৱা কাৰণে কেঞ্চাৰৰ হেৰিটো বাঢ়ি যায়, সম্ভাৱনাটো, কেঞ্চাৰ হোৱাৰ। আজিকালি বিভিন্ন মানুহ বিভিন্ন বেমাৰ হৈছে, যেনেকে
চুগাৰ বাঢ়ি যায়। সৰু সৰু ল'ৰা ছোৱালী বোৰৰে আজিকালি চুগাৰ হৈ যায়।
হয় হয়। সেইটোৱে ঠিকেই কৈছে বাৰু, এতিয়া মানে কি হৈছে আপোনাৰ আজিকালি চাবচোন আপোনাৰ কম বয়সতে আপোনাৰ চুলি দাৰীবোৰ পকিবলে লয়। কি হৈছে আপোনাৰ বিভিন্ন ধৰণৰ হয় হয়, সেইবাবে ঘৰুৱা পদ্ধতিৰে যদি আপুনি কৰি পেলাই যদি খাব পাৰে ন মানে ভাল হয় আৰু। আপুনি ঘৰুৱা ঘৰুৱা হিচাপে আপুনি গোটেই খিনি কাম কৰি লৈ আপুনি খালে আপ আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল, আপোনাৰ এ গোটেইখিনি আপোনাৰ একো অসুবিধা নহয়
হয় হয়। আপুনি যে গৰু দি হাল বোৱা কথা যে কৈছে আপোনাৰ, হয় হয় আপোনাৰ ঘৰত তোন গৰু আছে চাগে
গৰু বুলিবলৈ মোৰ এতিয়া বিশেষকে আপোনাৰ গাখীৰতি গাই আপোনাৰ চাৰিজনী আছে
হয় হয়
হালোৱা গৰু আপোনাৰ তিনিজনী আছে। এ আ আজিকালি তোন জানেই আধুনিক যি যুগ আপোনাৰ ট্ৰেক্টৰ দি পেলাই চব হালচাল বোৱা হয়। সেইবাবে মানে কি হৈছে আমাৰ আ ট্ৰেক্টৰ দিয়ে হাল বোৱা হৈছে, এতিয়া মানে আপোনাৰ গৰু আজিকালিটোত ব্যৱহাৰ আপোনাৰ বি এ দিনক দিনে আপোনাৰ কমি আহিছে ন', এতিয়া গৰু দি আপোনাৰ হাল বোৱা হাল
গৰু দি মানে বেছি কষ্টও হয় কৰিবলৈ আজিকালি মানুহৰ টেক্টৰে এইবোৰ সুবিধা কৰি দিছে
হয় হয়। যিহেতু চাওক এতিয়া মানে কি হৈছে যে গৰুৰ লগত আপুনি কৰিলে আপোনাৰ সময়টো যায়। এতিয়া ট্ৰেক্টৰ দি পেলায় আপুনিনে বহুতখিনি মাটি এদিনতে কৰিব
হয় হয় হয়। আপোনাৰ এইয়া গৰুকেইজনীয়ে গাখীৰ দিছেনাই
হয় দিয়ে দিয়ে। আপোনাৰ এয়া এজনী এজনী আপোনাৰ চাৰি লিটাৰ কে দিয়ে। গোটেই তিনজনী হয় হয় মই বিক্ৰী কৰো। আচ-ওচৰতে মানে এখন মানে গাখীৰ মেনে এখন ফাৰ্ম এখন আছে যে
হয় হয় হয়। এনেই আপুনি এই গাখীৰৰ ফেক্টৰীত দিয়ে নে নিদিয়ে আপোনাৰ গাখীৰবোৰ
হয় হয়। আমাৰ ইয়াৰ পা লৈ যায়। ঘৰৰ পৰা গাড়ীয়ে, হয়
বিভিন্ন ধৰণৰ গাখীৰৰ ফেক্টৰী আছে তাত বাত
অ হ হয় হয়। আমাৰ ইয়াৰ পৰা আপোনাৰ লৈ যায় আপোনাৰ গুৱাহাটীলৈ লৈ যায়। তাত তাত গৈ গাখীৰটো আপোনাৰ মানে তেওঁলোকে আৰু কিবা খিনি কৰি মানে তেওঁলোকে যিহেতু বিক্ৰী কৰে পেকেটত ব
হয় হয় হয়। এনে আপোনালোকে পনিৰ বেছে নেকি
হয় মই ঘৰত কৰো। পনীৰ আৰু দৈ আমাৰ ঘৰত মানে যদি কাৰোবাক যদি লাগে মানে আমি মানে বেয়া লওঁ লও আউ লৈ পেলাই আপোনাৰ মানে কামটো আমি বনাই কৰি দিওঁ
হয় হয় এনেই আ পনীয়ৰ কেজি কিমান।
পনীৰটো বিশেষকে আমাৰ যিহেতু এতিয়া চাওক এতিয়া মানে আমি গাখীৰ আপোনাৰ লিটাৰ আমাৰ ঘৰত ইমান বেছিও নহয়। বেলেগে আপোনাৰ ষাঠি টকা সত ত্তৰ টকা কয়। আমাৰ লিটাৰ আপোনাৰ চল্লিছ টকা চলি আছে। বৰ্তমান, সেইবাবে আমি পনীৰটোৰ দামটো ইমান বিশেষকে ৰাখা নাই বাৰু পনীৰটো আপোনাৰ পুৱা আপোনাৰ আহ হেৰি টকাকে ৰাখিছো আ' ষাঠি টকাকে ৰাখিছো
হয় হয় ঠিকে আছে বাৰু আপুনি দৈয়ও বেচতো দৈ কিমান কিনি
দৈ আপোনাৰ লিটাৰ আপোনাৰ হেৰিকে আহে আহ দেৰশ টকাকে আহে
হয় হয় এইবোৰ বিক্ৰী হয়নে
বিক্ৰীহ তেনেকে মানে কি হৈছে আমাৰ ইয়াত এতিয়া গাঁৱত মানে আপোনাৰ গৰুৰ মানে অভাৱ নাই বুইছে প্ৰত্যেকখন ঘৰতে মানে গৰু আছে যিহেতু যাৰ ফলত মানে কি হৈছে এতিয়া সকলোৱেতো নিজা গাঁৱত তোন আপুনি বিক্ৰী কৰিব নোৱাৰে হয়
হয় হয় হয়
সেইবাবে মানে কি কৰো মানে বাহিৰ পৰা টাউনৰ পৰা আমাৰ মানে ঘৰলৈ মানে আহে মানুহে আপোনাৰ হয় ফোনতে কৈ দিয়া নহলে তেওঁলোকৰ কিবা যদি কা সকাম যদি থাকে তেওঁলোকে মানে কৈ দিয়ে আৰু ফোন কৰি মানে তেনেকুৱা চিনাকি মানুহ আছে গতিকে যেতিয়া মানে ফোন কৰি আমি তেতিয়াই মানে আমি দৈটো ৰেডি কৰি পেলাই আমি থৈ দিওঁ আৰু।
হয় আজিকালি যিহেতু ডিজিটেল আপুনি ঘৰত বহি এইবোৰ বিক্ৰী কৰিব পাৰে।
হয়, হয় সেই সেইটোৱে অ'। হয় সেই সেইটোৱে কৰি আছোঁ মোৰ এতিয়া মানে মানুহৰ বাহিৰৰ পৰা যেতিয়া আপোনাৰ অৰ্ডাৰ যেতিয়া আহে তেতিয়াহে মানে মই মানে দৈটো মানে ভৰাও। নহ'লে আপোনাৰ দৈটো তোন ভৰাই পেললে তোন আপোনাৰ যদি বিক্ৰী নহয় নহয়তোন আপোনাৰ এয়া এনে যোৱা নিচিনাই হ'ব দিয়কচোন হয় হয় লোকচান হৈ যাব।
হয় গাখীৰ তন বিভিন্ন বস্তু বনাব পাৰি মিঠাইও বনাব পাৰি গাখীৰ খেৰ দি পেলাই